অহ হয় শুনি আছো
অ কি কৰিছিলা
এই ভাত খাই উঠিলো অলপ আগত তুমি খালানে
হয় হয় খালো ৰবা তাকেই খালা চ বোলো অ তাতে এই আমি এটা আলোচনা কৰো বলা
আলোচনা কি বা
আহ যিহেতু জানাই আজিকালি মানে সকলোতে মে আমাৰ ডিজিটেল পেমেণ্টটো কিমান জৰুৰী হৈ গৈছে দৰকাৰ দৰকাৰী
হয় হয়
তাকে মই ভাবিলোঁ
উম খুব সুন্দৰ বিষয় এটা কথাই তুমি ক'লা আজিকালি এই পেমেণ্ট নহলেতো আমি কোনো থাকিব বই নোৱাৰে মানে প্ৰায়হাতৰ মানুহৰ তাতে ডিটেল পেমেণ্ট
হয় ঠিকে ঠিকে ঠিকে তুমি প্ৰথমবাৰৰ বাবে কেতিয়া ডিজিটেল পেমেন্ট ইউজ কৰিছিলা নো
ডিজিটেল পেমেণ্ট মই প্ৰথমবাৰৰ বাবে এই দুহেজাৰ প্ৰায় পঁচিশ চন মানত মানে প্ৰথম মই এজন বন্ধুৰ পৰা শুনিলো শুনোতে হয় মানে মোক খুলি দিলে আৰু সেই তেতিয়াৰ পৰা এই কৰি আছোঁ।
হয় হয় হয় মোৰো তেতিয়াই দিয়া মানে যেতিয়া কভিড আছিল আমাৰ।
হয়।
কভিদৰ সময়ত মানে তেতিয়া মই এই ডিজিটেল পেমেণ্ট টোৰ তেতিয়া মানে জানিবাবলে পাইছিলো আৰু। সেই ডিজিটেল পেমেন্টটো মানে বহুত সুবিধা হৈ পৰিছে আজিকালি ন?
হয় মোৰ মনত আছে কভিডৰ সময়ত মানে গুগল পে ব্যৱহাৰ কৰিছিলো। দোকানত মানে নগদ টকা টকা নগদ টকা নাছিল তেতিয়া কি অ কিউ আৰ ক'ড স্কেন কৰি পেমেণ্ট কৰিছিলো।
হয় হয় ঠিকে ঠিকে। ঠিক কথা কৈছা। তাকে আৰু চাকে মানে আজিকালি মানে দৰকাৰী হৈ পৰিছে। আৰু আজিকালি মানুহে ইমান নগদ টকাও নাৰাখে। অকল মোবাইলটোৰে সকলো হৈ যায় যেনবা
কিন্তু মোৰ মানে হয় মোৰ প্ৰথমতে অলপ মানে ভয় লাগিছিল যে যদি টকা কাটি যায় টকা কাটি যায় নেকি বুলিম এনেকুৱা মানে। যদি মই কওঁ আহ তুমি যদি ক'ব পাৰা ডিজিটেল পে'মেণ্ট কিনো?
অ ডিজিটেল পেমেণ্ট মানে হেৰি হয় মানে কি বুলি কয়, সহজ ভাষাত কবলৈ গলে নগদ টকা নিদিয়াকৈ মোবাইল ইণ্টাৰনেট বা বেংকৰ জৰিয়তে থকা মানে লেন দেন কৰা বিলাক সেনেকুৱাই সেইয়াই বুলি ক ভাবো মই।
অ একেবাৰে ঠিক যে মানে ইউ পি আই গুগল পে' ফোন পে' পেটিএম নেট বেংকিং এনেকুৱা হয় নে? ইত্যাদি
হয় হয় হয়। এতিয়া মানে দোকানৰ চহৰৰ পৰা গাঁৱৰ চহৰৰ পৰা আজিকালি চবৰে হাতত মানে এই ডিজিটেল স কিউ আৰ ক'ড টো থাকে।
হয় হয় এইটো মানে চাহৰ মানে দোকানৰ পৰা আৰম্ভ কৰি ডাঙৰ শ্বপিং মললৈকে সকলোতে কিউ আৰ ক'ড তে দেখা যায়।
হয় হয় হয় তাকেই। আ আনে আজিকালি মানে সৰু দোকানৰ পৰা একদম বহুত ডাঙৰ দোকানৰ পৰা আৰম্ভ কৰি মানে চবতে মানে ইটোৱে দেখা যায়।
হয় মই যদি তোমাক সুধো, আ ডিজিটেল পেমেণ্টৰ কৈ ডাঙৰ সুবিধাটো কি বুলি তুমি ভাবা
অ ডাঙৰ সুবিধা মোৰ মতে সুবিধা মানে গতি সুবিধাৰ গতি মুহূৰ্তত টকা পঠিয়াব পাৰি হয় জানো
ঠিক কথা ঠিক কথা মানে বেংকলৈ যোৱাৰ প্ৰয়োজন নাই
অ হ ঠিক ঠাক মানে ধৰা তুমি বন্ধু টকা ধাৰ দিলা লগে লগে ইউ পি আইৰ জ ঘূৰাই দিব পাৰিব তেতিয়া। মানে এতিয়া লগ নধৰিলেে হয়। লগ
বিদ্যুৎ বিল মোবাইল দিখে এক স ক সকলো মানে ঘৰত বহিয়ে কৰি পাৰি
হয় হয় হয় তাকে তোমাৰ মতে এনে নগদ টকা ভালনে ডিজিটেল পে'মেণ্টত? মানে যদি তোমাক সময় কওঁ প্ৰশ্ন কৰোঁ
এতিয়া সটো আমি দৈনন্দিন ব্যৱহাৰৰ বাবে শন খহুত সহজ
উ থিকেই ঠিকে ঠিকেই অ মই এইটোয়ে ভাবো কিন্তু গাঁৱৰ বহুত ঠাইত মানে এতিয়াও নগদ টকাৰ প্ৰয়োজন হয় কিন্তু। হয়নে? অ আৰু মানে কেতিয়াবা এই মানে কিছুমান মানুহ ভুলো হৈ যাব পাৰে ন মানে কিছুমানে যদি ভুল মানে নম্বৰ এটাত পঠিয়াই দিয়ে সেইটো মানে ভুল হৈ যাব আৰু। হয়নে?
বাদ টকা পোনটে বেছিকৈ দেখিবলৈ
হয় হয়
এহেজাৰ চব কৰাই হালুনি গটো জালি
হয় হয় হয়। সেইটো সেইটোতো মই ভাবো মান মানে কি বয়সস্থ মানুহৰ লগত মানে এইটো প্ৰায় দেখা যায় আজিকালি মানে এশ টকাৰ ফলত মানে এহেজাৰ টকা এটা পঠিয়াই দিয়া হল মানে বেছি কে তিপা যায় কেতিয়াবা মোবাইলটো সেই তেনেকুৱা মানে এটা বহুতো আছে হয় হয় হয় তাকে ভাবিছো মই তাকে সেই আৰু অলপ মানে অলপ বেয়া হেৰিটো আছে অ হয় হয় কি কলা? হয় হয়। বধৰ মানে বহুত শিকাই দিব লাগিব আৰু মানে শিকাব লাগিব তেওঁলোকক মানে এনেকে কৰিব লাগিব এনেকে কৰিব লাগিব আজিকালি মানে অলপমান ডিজিটেলভপমেণ্ট অলপমান মানে জটিলো আছে হয় এইটো মানে যিহেতু দৰকাৰী যিহেতু বস্তুটো শিকাবতো লাগিবই আমাৰ দায়িত্ব যিহেতু আমাৰ শিকোৱা মই সেইটো বুলিয়ে ভাবো। এ তোমাৰ ওচৰত বৃদ্ধ মানুহ আছে নেকি মানে এনেকুৱা ডিজিটেল
আ নহাৰপ
হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় ঠিকে ঠিকে। অ হয় হয় হয় হয় হয় হয়কচোন তোমাৰ মানে মাতটো অলপমান হেৰিকে আহিছে অলপমান হেৰি কৰা চাওচোন।
অ এই
ন ত মানে মান এইেই কেইছে
পাইছিল হয়। এইবাৰ এবাৰ শুনিছানে?
অ' এইবাৰ ধুনীয়াকে শুনিছো। হয় হয়, আৰু বঢ়িয়া। নে অলপ-চলপ হেৰি হৈ যায়। ঠিকেই বাৰু, তাক
ভি মই যদি কওঁ মানে, ক'ভিডৰ পিছত ডিজিটেল পেমেণ্টৰ ব্যৱহাৰটো বৃদ্ধি পাইছে নেকি? তুমি কি বুলি ভাবা?
হয় হয়। বৃদ্ধি পাইছে। নিশ্চয় বৃদ্ধি পাইছে। মানে ক'ভিডৰ সময়ত তেতিয়া মানুহবিলাক ঘৰতেই আছিলে। পা নগদ মানে ইমান টকাও, মানে হেৰি কৰা নাছিলে। আজিকালি মানে, নগদ মানে টকা নাৰাখিলেও হৈ যায়। মানে আজিকালি মোবাইল টো উলিয়াবা।
ঘৰ নাই
হয় হয়, ঠিক কথা। বেংকত যোৱা দৰকাৰো নাই বা বেংকৰ পৰা পইচা উলিওৱা আৰু থোৱাও দৰকাৰ নাই। মোবাইলেটো উলিয়াবা নেট কানেকশ্বন মানে থাকিব লাগে, খালি এটা কৰি দিবা হৈ গ'ল।
হয়, হয়, হয়।
সুবিধা বাৰু আমাৰ কাৰণে!
সকলো ভাল দিশৰ লগতে মানে কিছুমান অসুবিধাও আছে। যেনে ধৰা মই যদি কওঁ সমস্যা চাৰ্ভাৰ ডাউন হৈ যায় কেতিয়াবা আকৌ, কিবা পেমেণ্ট ফেল দেখুৱায়।
হয়, হয়, হয়। মোৰ লগত মানে বহুতবাৰ এনেকুৱা হৈছে। মানে পেমেণ্ট ফেল দেখুৱাই মানে, আৰু নেট নহ'লে মানে, তোমাৰ পেমেণ্টতো কেতিয়াবা নাযায়। পইছাটো নাযায়য়ে। তেতিয়া নগদ টকাও নাথাকে। এইটোৱে মই ভাবিছো, এটা বেয়া দিশ বাৰু এইটো।
ঠিক কথা, মানে কেতিয়াবা, অ' কেতিয়াবা টকা কাটি যায়, কিন্তু দোকানীয়ে নাপায়। দোকানীয়ে নাপায়, আকৌ তাৰ বাবে মানে কাষ্টমাৰ কেয়াৰলৈ অভিযোগ দিব লাগে।
ঠিক কৈছা, ঠিক কৈছা। হয় হয় হয়। মোৰ লগতো বহুতবাৰ এনেকুৱা হৈ গৈছে। তোমাৰ লগতো হৈছে চাগে?
উম হৈছে হৈছে। আৰু যদি মই মানে কওঁ। এই আজিকালি যিটো বা চাইবাৰ ক্ৰাইম বুলি যিটো কয়, আজিকালি মানে অনলাইন এইবোৰ বাঢ়ি গৈছে বুলি শুনিছো মানে, ফ্ৰড। তুমি কি ভাবা?
হয় হয় হয়, তাকে বাঢ়িছে। আজিকালি মানে কি, অনলাইন পেমেন্টৰ যোগেদি মানে বহুত মানে এনেকুৱা, মানে কাণ্ডবিলাক হৈ থাকে। য'ত মানে পইচাবোৰ কাটি নিয়ে। এনেকুৱা-এনেকুৱা মানে। হয় হয়।
অ'টিপি, ইউপিএফ পিন এইবোৰ কেতিয়াও কাকো দিব নালাগে আৰু।
নাই নিশ্চয় দিব নালাগে? তাকে।
আৰু কিছুমানে মানে কৈ বেংকৰ নাম লৈ ফোন হয়।
হয় হয় হয়, ঠিক কথা কৈছা, কেন বুলি কব পাৰি অ, হয় হয় হয় ঠিক কথা কৈছা। মানে আজিকালি বহুত হৈ থাকে। মানে দু আমি যদি যদি দুহেজাৰ চৌবিশৰ পৰা চাও মানে, এইবোৰ মানে ঘটনা বহুত ঘটিবলৈ গৈ আছে।
উম বিশেষকৈ মানে তেওঁলোকে গাঁৱৰ সহজ সৰল মানুহ খিনিক তেওঁলোকে মানে সমান চাই আৰু তাক বেছি নাজ
ঠিক কৈছা, ঠিক কৈছা, মানে এনেকুৱাই হৈ আছে এইকেইদিন, মানে গাঁৱত মানে বেছিকে তেওঁলোকে হেৰি কৰি লৈ চাই থয়, তেতিয়া এনেকুৱাই, ঠিকেই।
সৰু পৰা মানে আমি সাৱধানেই চলি যাব লাগিব আৰু।
হয়-হয় আমাৰ সাৱধানতাত যিহেতু মৰণ নাই, যিহেতু আমি সাৱধানেৰে যদি আমি এই মানে ব্যৱহাৰটো কৰোঁ ডিজিটেল -পেমেন্টৰ। আমাৰ কিন্তু বহুত সহজ হৈ পৰিব আমাৰ জীৱনটো তেতিয়া। অ, হয়-হয়। হয়- হয়। ঠিকেই। অতি, হয় হয় হয়। ঠিকে অতি সহজতে হৈ যায় কামবোৰ একে, তেনেহলে আজি বিশেষ বাৰ্তালাপটো আজি ই্য়াতে সামৰণি কৰো নহয় জানো। অ, হয় ভাল লাগিল, ভাল লাগিল তাকে ধন্যবাদ, ঠিক আছে দিয়া ভালকে থাকিবা।